হেল্ল'?
অহ, হেল্ল'?
উম।
এতিয়া পিচে বৰষুণ দি আছে নে নাই তাতে?
এ বহুত বৰষুণ এতে আজি চাগে গতে ৰাতি বিৱুমৰ হন্দ
তহঁতৰ ঘৰৰ মানুহে গোৱালপাৰা নাযায় নেকি?
যাব-যাব-যাব।
কেতিয়া যাব?
হেৰিবাৰে যাব শুকুৰবাৰে যাব।
যাব আক নাযায় বুলি কৈছে দেখোন।
ফিক্স হৈছি যাৱাটো।
এই শুক্ৰবাৰ মানে আহা সপ্তাহৰ শুক্ৰবাৰে।
আহা সপ্তাহৰ শুক্ৰবাৰ।
তে আকো কেহিনা আহিব যাই ফেলে?
সোমবাৰে আহিব।
সোমবাৰে আহিব তাৰ পাই।
অহ।
সোমবাৰে কেতিয়া আহি পাব ঘৰত?
সোমবাৰে গধুলা মানে আহি পাব।
এটা কাম কৰিব বিচাৰে ৰবিবাৰে ৰাতি থাকো তহতৰ তাত।
থাকবা পাৰিমে। মোৰ বা ডিউটি কি বাৰে চাবা লাগিব না সেইটো মিলাবা লাগিবো।
অ', অ', মানে ৰবিবাৰে হ'লে ভাল হব, সোমবাৰে মোৰ যিহেতু অফ আছে।
নহয়-নহয় গম পাইছো মই কথাটো তৰ।
অ'।
কিন্তু ম দিওতিটো চাব লাগিবো না অ', ৰ-ৰ।
উম।
সোমবাৰে তাৰে পেৰে হেৰিত আইভু। এই নানি হাঁতৰ ঘৰত আহিবো।
অ।
আৰু মংগলবাৰে গুৱাহাটী আহিব।
অ', ৰবিবাৰে ৰাতি থাকিলো হয় বঢ়িয়াকে অ', নহয়-নহয় সোমবাৰে ৰাতিও থাকিব পাৰিম, কাৰণ অ', নেক্স উইকৰ পৰা মোৰ নাইট ডিউটি আছে।
আৰু এইটো সপ্তাহ
এইটো সপ্তাহটো গেলে এইটো সপ্তাহ নাইট কৰিলো অহা সপ্তাহত আছে মৰ্ণিং ডিউটি।
মৰ্ণিং ডিউটি আছে অ, বুজছো মই কথাটো। বুজছো অ
এতিয়া তই ডিউটি যদি মিলোৱা ৰবিবাৰ বা সোমবাৰে মিলাবি ডিউটিটো অ
ডিউটিটো মই চাবাৰ লগত চাওঁ এতিয়া মোৰ লিষ্ট কি ওলাই, মানে মোৰ পোন্ধৰ তাৰিখলৈকে লিষ্ট আছে।
শুক্ৰবাৰ বা শনিবাৰে নিমিলাবি কিন্তু দেই।
অ অ শুকুৰবাৰ বা শনিবাৰে দে হ'ব দে মোৰ পোন্ধৰ তাৰিখলৈকে লিষ্ট আছে। মোৰ পোন্ধৰ দিন পোন্ধৰ দিনৰ ডিউটি বনাই না।
এতিয়া গোৱালপাৰালৈকে যে যাব কিহঁত যাব?
আমাৰ হেৰিয়াতে তাৰমানে এ এৰেপেৰে নানিহতৰ ঘৰৰলৈকি বাইকত যাব বাইক কৰ পেৰে পল পলসবাৰী পৰা ট্ৰেইন যায়।
পলসবাৰীৰ পৰা ট্ৰেইন যায়।
অ', পলহবাৰীৰ পৰা গোৱালপাৰালকে ট্ৰেইন যায়। সেই ট্ৰেইনত বহি এইবিলাক গোৱালপাৰালকে যাব।
অ', ট্ৰেইন ডাইৰেক্ট আমাৰ পল্টন বজাৰতো পাব।
পল্টন বজাৰৰ পেৰে পল্টন বজাৰৰ পেৰে ট্ৰেইন পায় কিন্তু ত ডাইৰেক্ট টিকেট নাপায় না
ডাইৰেক্ট টিকেট পাই
পাই কিন্তু তাতেতো এই আগতে অনলাইনত বুকিং কৰিব লাগিব সেনেকা চিষ্টেমে হে
কিন্তু যেতিয়া এ এতিয়া যদি আমাৰ আমাৰ হেৰিয়াতে যদি এতিয়া ডাইৰেক্ট পলসবাৰী পেৰে তাতে ত্ৰিছ থকাকে ডাইৰেক্ট টিকট লৈ পেলাই ট্ৰেইনত উঠি ডাইৰেক্ট যাব পাৰিব। তাতে ডাইৰেক্ট দোকান চিষ্টেম আছে ম ত্ৰিশ টকা এটাৰ।
গোৱালপাৰালৈ মাত্ৰ ত্ৰিশ টকা।
এটাত ত্ৰিশ টাকা।
ইমান কম।
অ ট্ৰেইন যে ট্ৰেইনত ভাড়া কম না
হ'লেও ত্ৰিশ টকা বহুত কম
উম ত্ৰিশ টকা বহুত কম গোৱালপাৰাৰ মেইন একদম যে টাউনৰলৈকে যে ৰখব যায় যাইফালে তাৰে পৰা টাউনৰ পেৰে আৰু অ হেৰিয়াত ত আমাৰ মাহঁতক ল'বা আহিব গাড়ী এ তাৰে মানুহ যাত্ৰাত যাব
অ
হয় এহ
চাবি হেৰি আকৌ মানুহ মানুহখিনি কেনেকোৱা ভাল মানুহ না
অ ভাল মানুহ ভাল মানুহ
অ এই বাপেকে এদিন থাকব
একদিনে থকাৰ কথা অ নহয় নহয় শনিবাৰে থাকিব ৰবিবাৰে থাকিব সোমবাৰে আহিব
অ দুইদিন থাকব আৰু
দুই দিন থাকিব কিন্তু আমাৰ যাব শুকুৰবাৰে শুকুৰবাৰে মই ৰাতি ৰাতিৰ ৰাতিৰ পে মই একেলাই থাকিম।
অ'।
শুকুৰবাৰ, শনিবাৰ, ৰবিবাৰ, সোমবাৰ।
অ'। মই যাম দেই হ'লে কি আছে।
অ, আহিবি থাকিবা মই, মই কেতিয়াওটো মানা নকৰো না থাকিবা আহিবা কাৰণে।
মানা নকৰা অ'।
আৰু ওান ফাই ফালাই চাগে মই ঘৰতে থাকিবো কেইদিনমান।
অ, ৰাস্তা।
শিক, শিক, শিকতটো ৰাখিমেই তই এবি বেলেগ কাকো নামাতো আৰু
মই অ, চাই ল মোৰ ডিউটি কেতিয়া থাকে। মোৰ ডিউটি থাকে মৰ্ণিঙে থাকো।
ত মৰ্ণিং থাকিলি তই গোধলা আহিবি গধলাটো আহিয়ে পাবি না।
অ'।
আহি পাই ইফালে আমাৰ আমাৰ ঘৰতে বহিম আৰু গোটেইগেলা তই কিবা খাৱা যেতিয়াও খাব পাৰিবি বিন্দাছ।
অ, এ ভালে হৈছে দে। লোৱাৰ কাৰণে পিছে আমি পিছে ৰবিবাৰ বা সোমবাৰে খানাটো খাম আৰু।
সেয়ে মইতো ভাবিয়ে থৈ দিছো খানা টো খাও বুলি।
অ'।
আৰু। মই আৰু ভাবছো একশ টকা তুলি, তুলি মাংস চাংস লৈ আহিব নেকি?
হা।
একশ টকা তুলি তুলি মাংস, চাংস লৈ আহো নেকি? ভাত ভাততো খাম বনাই।
অ, মাংস আনি ভাত বনাই খাম।
অ, মই ভাবছো। তই আৰন ফাই ফালা মই তই তিনটাই। আৰু এই দোকানী চাৰিটাই।
অ'।
চাৰটা চলি এক কিলো মাংসত লৈ দুই দুইশ ষাঠি টকা।
অ'।
ব্ৰইলাৰ এক কিলোত দুইশ ষাঠি টকা ল'ব।
নিজৰ তাতে।
এক কিলোতকে বেছি আনিলো তিনিশ টকা মিলাই পেলাই লৈ আহিলো মাংস।
অ'।
আৰু তাৰে পিছত আৰু একশ টকাৰ হেৰি হেৰি ললো কি নাম কয় এইটো বিলাহী ললো। পিয়াজ এই পিয়াজ ললো সেনেকোৱা অলপমান মিলাই পেলাই বিন্দাছ লৈ ল'ম আৰু আৰু চাউলতো ঘৰত আছে চাউলত টেনচন নাই।
উম।
হৈ যাব চাৰিশ টকাত।
চাৰশ টাকাত বঢ়িয়া।
বঢ়িয়া খানা এটা হৈ যাব বিন্দাচ আমি বজাৰ চজাৰ কৰি আনি পেলে। দিনতে এইগিলা বজাৰ-চজাৰ কৰি আনি থৈ দিম।
অ, অ।
সাতটা সাত। ছয়টা, সাতটামান বজাৰ পেৰে বনোৱা আৰম্ভ কৰি দিম। আঠটামান বজালৈকে হৈ যাব চব ৰেডি।
এইবাৰ মেইন কথা মোৰ পইচাই নাই মানে। কি হৈছে এইবাৰ দৰমহা পালো চৈধ্য হাজাৰ।
উম।
চৈধ্য হাজাৰ তিনশ মান পাইছো আৰু
উম।
তাৰ পিছত দাদাক দিবা আছিল সাত হাজাৰ সেই সাত হাজাৰ দাদাক দিলো দাদাক সাত হাজাৰ দি পেলাই আ মোৰ এতিয়া উম পোন্ধৰ সাত হাজাৰ দিলো অ অ সাত হাজাৰ দাদাক দিলো দি পেলাই এম্পকডৰ লোন আছিল কিবা সাতশ সাতশ চল্লিশ টকা মান আছিল
উম
এমপকডৰ লোন আজি দিলো তাৰপিছত এতিয়া ঘৰত আবা মানে পইচা সুধি আছে মানে পইচা সোধা নাই উজ্জীৱনৰ লোনটো আছে সেইটো মোক দিবা দি আছে পাঁচ হাজাৰ তিনশ টকা
উম
এতিয়া মই যদি সেইটো দিওঁ দিলে মোৰ তাতে পইচাই নাই অকল এশ টকা এটা থাকিব
নি এটা কাম কৰ
কি
ত তই বা বাপ বাপেৰেক ক মই তিনি হাজাৰ দেও আব্বাই দুহেজাৰ মিলা সেইটো কৈ চাব পাৰা আচ্ছা
বনাব পাৰি বাৰু
সেনেকা দুটাৰ মাজত মিলা - মিলি কৰ আৰু বা আববাৰী কেতিয়াও মানা নকৰে না? মই যেনেকা এই মই যেনেকা এইবাৰ, আমাৰ তাৰমানে দোকানৰ বাকী বহুত হৈছিল। বহুত ধঙতে আ তোমাক ক'লো মই দে মোৰ পে মই তাৰমানে পাঁচ পাঁচ হাজাৰ টাকাটো ই এম আই কাটলা মোবাইল আৰু এ চিৰ, ই এম আই কাটাৰ পিছ ত মোৰ তাত থাকিল ছয় ছয় চাৰে ছয় হাজাৰ টকা
অ
আব্বাক কলো দে আব্বা এটা কাম কৰ মোৰো বাইকৰ চেঞ্জ পকেটতো বহদলাবা আছে এটা কাম তুমি ত তিনি হাজাৰ টকা এটা ল মোতা পেৰে তিনি হাজাৰ টকাটো লও তি তিনি হাজাৰ টকাটো লৈ পেলাই আঠ হেৰি হাজাৰ মান বাকী হৈছিল আঠ হাজাৰ মান বাকী হৈছিল তিনি হাজাৰ টকা মই দি দিলো আব্বাক দোকানত তুমি তিনি হাজাৰ টাকা দিবি আৰু পাঁচ হাজাৰ টাকা তুমি মিলাই পেলাই দিবি। সেনেকে ক'লো আৰু দুই হাজাৰ টাকা মই ৰাখছো কাৰণ মোৰ এক হাজাৰ টাকাতো মই তেলে ভৰাম।
অ।
আৰু আই টোটেল মই পাইছিলো এঘাৰ হাজাৰ সাতশ পঞ্চাছ টকা। তাৰে পেৰে টোটেল টোটেল দৰমহা পাইছিলো মই এঘাৰ হাজাৰ সাতশ পঞ্চাশ টকা।
চেঞ্জপকেটডাল চেঞ্জ কৰোতে কিমান পইচা যাব?
চেঞ্চপকেটডাল চেঞ্চ কৰাতে বাইশ তেইশ মান এনেকা যাব, চেঞ্চ পকেটডালত মই কা কাট যোৱাকালি যে অৰিজিনেল দিব। সুধি আহিছো দুই দুই দুই হেজাৰ আশী টাকা দাম লেখা আছে এম আৰ পি, মই চাইছো বস্তুটো।
অ।
আৰু কৈছে কি লগাই চগাই মিলাই পেলাই তেইশ টকা হৈ যাব। পঁচিশ বুলি কৈছে মই কমাই কমাই তেইশ টাকাত আনছো আৰু সেনেকা টাইপ তেইশ টাকাত ম তে লাগাই দিব আৰু।
অ
তাৰে পিছত পাঁচ হাজাৰ টাকা ই এম আই কাটলা, থাকিল কিমান মাত্ৰ ছয় হাজাৰ সাতশ পঞ্চাশ টকা, তাৰে পেৰে মই আব্বা আব্বাক দিলো তিনি হাজাৰ টাকা। থাকিল মৰ তাত ইফালে দুই হেজাৰ, এই তিনি তিনি হাজাৰ সাতছ পঞ্চাছ টাকা। তাৰে পেৰে মই তেইছ ছ টকা হেৰিৰে তে তেইছ ছ টকা চেঞ্চ বনাওতে যাব।
উম।
আৰু বাকীখিনি এই খুচুৰা এক হাজাৰ বা এঘাৰছ টকা এটা থাকিব, সেইখিনিতো মই তেল ভৰাবই লাগব না আৰু দ দছ, বিছ দিন আছে গোটাই মাহটোত চলবা।
তাকেটো অ মইও এতিয়া চাও ৰ কিবা মিলাবা লাগব'। এতিয়া কাৰণ মোৰ মই যদি এইবাৰ দিও দি দিলেও ধৰি ল দিলিও মানে মোক আহা মাহত আকৌ আপাৰ মোক দিব লাগব' ন হাজাৰ টকা।
উম।
ন হাজাৰ ন নহয়, আঠ হাজাৰ কিবা ছয় ছ মান দিবা লাগব'।
অ।
দিলি তাৰে আকৌ মই পাঁচ হাজাৰ টকা দিম ঘূৰে আব্বাক। উহুম, মানে মোৰ বাইকৰ ই এম আই আৰু মোবাইলৰ ই এম আই দুই তাৰিখে দিবা লাগে না।
উম, উম।
আৰু দুই তাৰিখে চেলাৰি নহয়।
উম।
নহ'লি মানে আব্বাই দিবা লাগব' আৰু।
উম সেইটোৱে। মই সেইটো কথা কৈছো। তই তক এতিয়া বাপেৰে পাঁচ হাজাৰ টকা সুদি আছে।
অ।
তই সাত সাত হাজাৰ টকা তই তোৰ হেৰিকে দিলি। এই দাদাক দিলো। তাৰে পেৰে তোৰ সাত ছ টকা আৰু তোৰ হেৰি কাটলা লোনত কাটলা। সাতছ বাদ দি মই ডাইৰেক হাজাৰ টাকা ধৰছু যা, আঠ আঠ হাজাৰ টাকা গেল। চৈধ্য হাজাৰ পাইছিলি। তাৰেপেৰে থাকিল তৰ তাত ইফালে চাৰি হেজাৰ, ইফালে দুহেজাৰ।
অ।
ছয়-ছয়-ছয় হাজাৰ টাকা আছে, ছয় হাজাৰৰ পৰা তোৰ যদি বাপেৰে
ক'ত এইফালে চাৰি হাজাৰ দুই হাজাৰ হ'ল? আঠ হাজাৰ টকা গেলি আৰু চাৰি হাজাৰ অ, ছয় হাজাৰ আছে অ।
ক'ম মই কি কম আৰু মই হিচাপ। মই মুখতে হিচাপ ওলাই দিও। তাৰে পিছত তই বাপেৰেক যদি পাঁচ হাজাৰ টাকা দিয়া
ছয় হেজাৰ টকা নাই। সেইদনা সেইদনা পাঁচছ টকাৰ তেল ভৰালো মই।
অ এই পিছে হলি তোৰ তাত তত চ চাৰে পাঁচ হাজাৰ টকাহে আছে।
চাৰে পাঁচ হাজাৰ আছে। এতিয়া ই এম আইটো হ'ল পাঁচ হাজাৰ তিনছ টকা। এতিয়া ই এম আই টো মই দি দি দুই ছ টকা ৰ'ব।
সেয়েটো তই বাপেৰক ক কি মই এনেকা এনেকা আব্বাক মই তিনি হাজাৰ দিও, আব্বাই দুইহাজাৰ এতিয়া তেইছ ছ টকা এটা মিলাই পেলে দি।
অ আগৰ তিনি হাজাৰতো মই অহা মাহত লৈ ল'ম। তই ই এমাই
অ সেইটোৱেটো। সেনেকা মিলা মিলি কৰিব পাৰা বাপেৰৰ লগত। মানা নকৰে যা। ফাৰ্ষ্টত ফাৰ্ষ্টত কিবা কিবি এনেকে ক'বা পাৰে এনে। তাৰপিছত ভূল বুজাই দিবি এনেকা এনেকা ঘটনা, মৰ এনেকা এনেকা হৈছি।
অ।
সেনকুৱা কবি। শুন শুনব যা, নুশুনব না আৰু বাপেৰে।